হেল্ল'। হেল্ল' অ'। কোৱা অ' শুনিছোঁ। এনেই আছো, এনে আছো। তুমি?
মইও এনে আছো। ভাত খাল
ভাত খোৱা নাই, হোৱাই নাই ভাত হোৱা নাই ৰ'ব।
আমাৰো খোৱা নাই বাৰু আমাৰ বনায়হে আছে নাই নাই ভাত বনাইহে আছে খোৱা নাই বাৰু খবৰ ভালেই। খবৰ ভালেই তোমালোকৰ? মোৰো ভালেই দিয়া আছো আৰু তোমালোকৰ ঘৰৰ সকলোৱে
ঘৰত, উম ভাল ভাল। তোমালোকৰ ঘৰত ভাল ন সকলো? ঘৰৰ সকলোৰে ভাল ন, হয়।
সকলোৱে ভাল, বাকী এনেই কি পাইছা কিবা? আমি ক'ৰবাত মানে
ফুৰিব, অঁ কৈছ
মানে কি কৰিবা এইবাৰ, দেৱালীত কি হেৰি কৰিবা?
অ দেৱালীটো এইবাৰ অলপ মানে ভালকৈ পালন কৰিব লাগিব দিয়াচো
অঁ দেৱালীত এইবাৰ আহিবা আমাৰ ফালে নহলে।
অঁ অঁ ঠিক আছে পাৰিলে যাম বাৰু তুমিও আহিবা।
অঁ দেৱালীত তোমালোকৰ ফালে চাগে ভালেই হয় ন?
উম ভালে হয়। আৰু ডাঙৰকৈ পতা হয় এইফালে। তোমালোকৰ ফালে পতা হয় ন ডাঙৰকৈ?
আমাৰ ফালেও পাতে বাৰু
উম উম।
তোমালোকৰ বাকী এনেই দেৱালী তোমালোকে কি কি হেৰি কৰা চাকি বম চম এইবিলাক
অঁ অঁ বম-চম বাকী চাকি কি লাইট চাইট এইবোৰ দিয়া হয় আৰু দেৱালীত বাৰু চাকি আৰু লাই, কি কৈছা?
সেইবিলাক দেৱালীটো গোটেই একে পুৰা তোমাৰ দে গোটেইকে তুনিচেট লগাই লাইট লগাই তোমাৰ পুৰা এইবিলাক হেৰি কৰি দিয়ে ন? তোমালোকৰ ফালে ভাল লাগে সেই টো ভাল লাগে দেৱালীটো আহিলে কিবা ভাল লাগে ন? তোমা তোমালোকৰ ফালে পাৰিলে যাম বাৰু। তুমিও পাৰিলে আমাৰ ফালে আহিবা তোমালোকৰ ফালে কেনেকুৱা চবতে বেলেগ বেলেগ হয় ন দে কালিটো
উম উম উম হয় মানে চবতে বেলেগ বেলেগ হয়তো।
কিছুমানে ধৰা তোমাৰ এনেকে কলগছত চাকি এনেকে জ্বলাই পেলাই কলগছ পুতি পেলাই চাকি
আমাৰ এইফালেই জ্বলায় মানে কলগছত।
কলগছ পুতে ন তোমালোকৰ?
উম পুতে পুতে, কলগছ পুতি তাত চাকি লগাই বা তাত কিছুমানে লাইট টো মেৰিয়াই দিয়ে। হেল্ল'।
হেল্ল'।
অঁ কৈ আছো দিয়া।
আৰু তোমালোকৰ ফালে দূৰ্গা দূৰ্গা পূজা সেইটো হেৰি কৰিব পাৰি।
অঁ দুৰ্গা পূজাটো দুৰ্গা পূজা ভালে হয় আৰু বহুত ডাঙৰকে হয়।
ক'ৰ ফালে?
উম হয় আহিবা এইবাৰ দুূৰ্গা পূজাত। ওচৰতে হয়।
ওচৰতে হয় আমাৰো বাৰু, আমাৰো বাৰু বেছি দূৰ নহয়।
হয় হয় ওচৰতে হয়
ওচৰতে হয় অ আমাৰো বাৰু বেছি দূৰ নালাগে কিন্তু ইয়াত কিছুমান জোগাত আকৌ বেলেগ বেলেগ হয় ন সেইটো ভাল লাগে চাবলৈ তেনে
ভাল লাগে আৰু গোটেই কেইদিন যোৱা হয় নে তোমালোকৰ ফালে
যোৱাই হয় প্ৰায় ঘৰ থাকিব মন নাযায় ন পূজা টো দুৰ্গা পূজা এইবিলাক ধৰ হেৰি হ'ল বুলি ক'লেতো ঘৰত থাকিব মন নাযায় ন
অ যিহেতু ওচৰতে হয় উম উম আমিও যাওঁ পিছে
তোমাৰ এতিয়া ধৰা তোমাৰ পূজা বতৰত ঘৰত থাকিব মন যায় নেকি বাৰু ন ঘৰত
নাই নাযায় তাকেতো ঘৰত থাকিব মন নাযায়। যা মানে আমি যাওৱে আৰু।
আৰু। আৰতি আৰতি ক হেৰি চাবলৈ কাৰণে ভাল হয় ন আৰতি
উম ভাল সময়ত যাবলৈ ভাল লাগ গে আৰু বহুত মানুহৰ ভিৰ হয়।
ভিৰ হয়, অ আৰতিটো চাব কাৰণে ভাল লাগে মানে আৰতিটো চাব কাৰণে ভাল লাগে ন, আৰতিটো টো মানে তোমাৰ যেতিয়া হয় মানে সেই সময়ত চাব যাবলৈ ভা, ভাল লাগে সেইখিনি। সময়ত। তোমাৰ যা পাজৰ লাগে যে আমাৰ সেইকাৰণে সোনকালেই যোৱা হয় বাৰু গৈ পেলাই তোমাক সেই আৰতিতোত চাই থকা হয় তাত তোমাৰ চবৰ এনে মিলি পেলাই চোৱা হয়। আৰু গোটেই কেইজনী এনেকে এনেকে প্লেন কৰি পেলাই সেকেইজনী গুচি যোৱা হয় ওচৰতে আৰু। তেনেকে এইবাৰ তোমালোকৰ ফালেও যা পাম দিয়া চাবলৈ।
অ আহিবা আৰু আমিও লগৰ কেইজনীৰ লগতে যোৱা হয় বেছিকৈ।
অঁ হোলী, হোলীও তোমালোকৰ ফালে চাগৈ ভাল হয় ন।
উম উম হোলীটো ভাল হয়, হোলী খেলিবলৈ যাওঁ আমি।
হোলী যোৱা ন আমিও যোৱা হয়, আমাৰ হোলী আৰু হোলীটোত তোমাৰ এনেকে এইটো গোটা বনাইতো খোৱা হেৰি দিয়া হয়।
হয় হয় যিহেতু ৰঙৰ উৎসৱ হয় মানে বহুত ফূৰ্তি কৰা হয়।
ফূৰ্তি কা হয় দেই আহিলে সেইবিলাক ভাল লাগে ন তোমাৰ মানে চা পূজা হওক তোমাৰ এৱাত দেৱালী হওক এৱা তোমাৰ ধৰা অ হোলী হওক, এইবিলাক মানে সকলোখিনি মানে আহিলে কিবা এটা ভাল লাগে মানে চব মানে।
আৰু ধৰক বহাগ বিহুতো বহুত ভাল লাগে।
ভাল লাগে ভাল লাগে বহাগ বিহুতো সেইটোতো ভাল লাগে পুৰা হুঁচৰি বিহু মোৰ সেইবিলাক তোমাৰ চাবলৈ কৰ্মশালা সলা স লা মানে কৰ্মশালা শিকাই লৰা ছো ছোৱালীবিলাকক ওচৰৰ আমাৰ ছোৱালীবিলাক সকলোকে মাতে মাতি তোমাক সেয়া ভাল লাগে, তোমাৰ ধৰা ঢোল শিকায়
ঢোল শিকায় হয়। আৰু মানে গৰুবিহুৰ দিনাখনো ভাল লাগে দিয়াচোন।
অ' গৰুবিহুটো ভাল লাগে। গৰুবিহু তোমালোকৰ নদীত এ- তোমাৰ হেৰি
অ' - অ'। অ' নদীত গৰু, ছাগলী মানে সকলো ধোৱায় আৰু।
অ' মাহ - হালধিৰে ধোৱায়
মাহ - হালধিৰে অ'- ধোৱায়। সিদিনাখনো বহুত ভাল লাগে।
ভাল লাগে আকৌ তোমাৰ লাও মাহ - হালধি, লাও খোৱা, বেঙেনা খোৱা। তোমাৰ ধৰা ভাল লাগে। আমাৰ- আমাৰ ওচৰতে মানে ন- নদী আ ছে ন'। আমাৰ ওচৰতে নদী আছে। নদীত তে তোমাৰ ধৰা নদী আমি যোৱা হয়। গৰুবিহুৰ দিনা ৰাতিপুৱাই উঠি উঠি পেলাই যোৱা হয়। তাতে গৰুবিহু দিনাখন গৰু সকলো ওচৰ চুবুৰীয়া লৈ যায় আৰু। লৈ গৈ পেলাই নদীতে মাহ- হালধি দি লৈ যায় ন' তোমালোকৰ ফালেও? কিছুমানৰ ধৰা নদীৰ ওচৰত নাথাকে ন অ' কিছুমানৰ নদীৰ ওচ
টো ওচৰতে হয়।
অ' আমাৰো ওচৰতে হয় নদীটো। নদীৰ ওচৰত হ'লে ভাল, তোমাৰ ধৰা কিছুমান কিছুমানৰ নদীৰ ওচৰত নাথাকে ন'। ওচৰত নাথাকিলে তোমাৰ পুখুৰী থাকে, কিছুমানৰ ওচৰত পুখুৰী থাকে। পুখুৰী থাকিলে সেই গৰু তাতে পুখুৰীতে ধুৱায়। তেনেকুৱা কৰে, এনেই বাকী তোমাৰ সেইবিলাক গৰু বিহু হাত বহাগ বিহু তাৰ পাছত। তে আকৌ পিছৰ দিনাখনেই মানুহৰ বিহু আহিলে। তাৰ পৰা তোমাৰ ভাল লাগে লগতে আকৌ ফাংচন আহি যায়। ফান ফাংচনতো, আ ৰ ধৰাচোন তোমাৰ আহি যায়, পুৰা হেৰি আহি যায় ফাংচনততো আৰু, কোন মাতিব কাক মাতিব কোন আহ, মানে আহিলে ভা
উম আৰু মানে মানুহ মানুহৰ বিহুৰ দিনাও ভাল লাগে।
ভাল লাগে মানুহৰ বিহু দিনাখনো ভাল লাগে।
যেতিয়া মানে হুচৰি দল আহে গধূলি নাচিবলে।
আকৌ ৰাইজৰ ফালৰ পৰাও তোমাৰ হুঁচৰি আহে।
উম হুঁচৰি আহে। আৰু মানে বহুত আহে দিয়াচোন ল'ৰা ছোৱালী বিলাক আহে।
ল'ৰা ছোৱালীবিলাকো আহে আমাৰ ফালেও আহে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকো আহে হুঁচৰি গাবলৈ। তাৰ পৰা তোমাৰ আকৌ ৰাইজৰ ফালৰ পৰাও হুচৰি গাবলৈ আহে আকৌ বেলেগ মানে অলপ দূৰৰ ফালৰ পৰাও এনেকে আহে আৰু, মাৰিবলৈ আহে, তোমালোকৰ ফালে যায় নে বিহু মাৰিবলৈ।
অ আমাৰ ফালেও যায়, আমিও যাওঁ বিহু মাৰিবলে।
যোৱা ন আৰু তোমাৰ মানে অলপ, ডাঙৰ ল'ৰা ছোৱালীবিলাকেও এটা গ্ৰুপ কৰি লয় তোমাৰ ধৰা। তাৰপৰা তেনেকে ওচৰৰ ওচৰৰ মানে আৰু এনেকে যায় আৰু টাউন,
হয় মানে আমাৰ- আমাৰ মানে গাঁৱৰ মানে ল'ৰা ছোৱালী যিখিনি আছে, আমি চব একেলগে যাওঁ আৰু।
তেনেকে যোৱা
তেনেকে যাওঁ মানে ঢোল, পেঁপা সকলো বজাই মানে ভাল লাগে আৰু।
ভাল লাগে সেইবিলাক চাবলৈ মানে ধৰা, যিকোনো মানে বিহুৱে
বিহু। আৰু কাতি বিহুৰ দিনাখনো ভাল লাগে। মানে- মানে তুলসীৰ তলত
চাকি দিয়া, তুলসীৰ চৰিত্ৰ পঢ়া আৰু আকৌ লগতেটো পথা তো যোৱা হয়। পথাৰতো পুৰা তোমাৰ চাকি লৈ পেলাই ধান হেৰি কৰি পেলাই ধানৰ মাজত চাকি জ্বলাই পথাৰখন চাবলৈ কি ধুনীয়া
পথাৰখনত মানে ভাল লাগে আৰু চাবলে। আৰু মানে বাটত হওঁক বা হেৰি বস্তিত হওঁক মানে চাকি দিয়ে
চাকি দিয়ে, বস্তিত দিয়ে। অ, ভঁৰালত দিব। পথাৰ মানে, সকলোৱো ব-চাকি জ্বলাই নহ। মানে, সেইদিনা খন বহুত ধুনিয়া। পথাৰ খন চাবলৈ গলে। আমি পথাৰ এনেকে চাবলৈ যাওঁ নহওঁ, বহুত ধুনীয়া লাগে পথাৰখন কাটি।
হয়, হয়। হয়, হয়। আৰু মানে, মাঘ বিহুৰ দিনাখনো ভাল লাগে দিয়া।
মাছ দি খালে, ভাল লাগে।
মানে উৰুকাৰ দিনাটো, মানে আৰু ভাল লাগে।
উৰুকাৰ দিনাখনো। আমিতো গোটেই ৰাতিয়ে থকা হয় উৰুকাৰ দিনাখন, তোমালোকৰ ফালে থাকানে?
অ', অ, থাকো বাৰু। ৰাতি মানে হয়, হয়। থাকো আমিও।
থকা হয়, গোট। গোটেই ৰাতিটো গান বাজনা বজাই, বিহু গান বজাই, উম।
মিলি।
মিলি এসাঁজ খোৱা হয়। আৰু, সকলোৱে গোটেই। ঘৰৰ পৰিয়ালটো মিলি পেলাই খোৱা হয়।
উম, আৰু মানে পিঠা লাৰু সকলোৱে বনাই মেলি।
গোটেই ঘৰৰ মানুহে পিঠা, লাৰু মিলি পেলাই বনাই থাকিব। আকৌ, ৰাতি এজো মানে। জুই ফুৱাব, জুই ধৰিব চোতালত। জুই ধৰি, তাতে জুই ফুৱাই থাকিব।
আৰু মানে, বিহুৰ দিনা। উম, আমাৰ ফালে সেই একেই নিয়ম দিয়াচোন।
একেই চব, চবতে একেই প্ৰায় একেইখিনিয়ে থাকে।
একে খিনিয়ে থাকে, আৰু ব-বহাগ বিহুৰ দিনাখনো। ভাল লাগে। বহাগ বিহু মানে, মাঘ বিহুৰ দিনাখন মানে।
মাঘ বিহুৰ দিনাখনো ভাল লাগে, মানে গোটেই খিনি পূজা। হওক, দেৱালী হওক, তোমাৰ ইফালে হলী হওক গোটেইখিনি। খিনি মানে, আহিলে মানে কিবা এটা মানে ভাল লাগে আৰু।
উম, উম ভাল লাগে বহুত। ভাল লাগে। যিকোনো উৎসৱ নহওক কিয়, ভাল লাগে আৰু।
লগতে গৈ কৰি খোৱা মেলাও হয়, তাতে ধৰ ।
উম, উম, আৰু যে মাঘ বিহুৰ দিনা। সকলোৱে মানে মিলি কিনে, অ'ভেলাৰ কাষত যাই মানে।
অ', বিহু ঘৰটো সেইটোতো পাহৰিছিলো এ, তোমাৰ বিহু ঘৰটোতো সেইটোতো আছে, বিহু ঘৰটোতো। বনাই, মানে চবতে বনাই ভেলাঘৰ। কিছুমানে ভেলাঘৰ বুলি কয়, কিছুমানে বিহু ঘৰ বুলি। কয় বাৰু। আমাৰ ফালে বাৰু বিহু ঘৰ বুলি কয়, তোমালোকৰ ফালেহে চাগৈ ভেলাঘৰ বুলি কয় নহ?
অ', আমাৰ ফালে এইফালে ভেলাঘৰ বুলি।
ভে-ভেলাঘৰ বুলি কয়, ভেলা।
মানে, সকলোৱে যেতিয়া মেজি জুইত। পুৱাই মানে সকলোৱে ঘৰত আহি মানে, পিঠা, লাৰু জলপান হওক সক। সকলোৱে একেলগে মানে, ভোগ কৰে আৰু।
ঠিক আছে বাৰু, দিয়া নহ?
অ', ঠিক আছে দিয়া।